হেল্লো। হেল্ল'।
হেল্ল'।
হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল' শুনি পাইছেনে?
হেল্ল'।
হেল্ল' শুনি পাইছেনে আপুনি?
আপোনাৰ মাতটো অহা নাই। মই মাতটো আপুনি শুনিছে?
হেল্ল' শুনি পাইছেনে? হেল্ল'। অ দাদা শুনি পালালেনে?
অ মতটো
হেল্ল' দাদা শুনিছেনে? অ, শুনি পাইছেনে? হয়। হয়। ঠিক আছে নেটৱৰ্ক ৰ ইছো আছিল চাগে অলপ। হয়, হয় এতিয়া শুনি পাইছো।
অকনমান নেটৱৰ্ক ইছু আছে।
হয়। হয়। কি কৰি আছে আপুনি?
মই কৈছো
লগ হয় গোটেই দিনটো। আমি মই আচ্ছা আপুনি মোক এটা কথা কওকচোন বন্ধুত্বৰ বন্ধুত্বৰ বিষয়ে বন্ধুত্ব কেনেকে হব লাগে। বন্ধুত্ব ত' অকল, অ' ল'ৰাই লৰাৰ লগত আৰু ছোৱালীয়ে ছোৱালীৰ লগতে হয়নে না ল'ৰাই ছোৱালীৰ লগতো বন্ধুত্ব হ'ব পাৰে বন্ধুত্ব থকটো আপোনাৰ কাৰণে ভাল না বেয়া আপোনাৰ অভিজ্ঞতাৰ পৰা, আপোনাৰ প্ৰিয় বন্ধু আছে নে নাই?
হয় হয়, ঠিক আছে, মই কৈ আছো বাৰু। অ', উম বন্ধুত্বত টো মানে জীৱনৰ এটা বহুত ডাঙৰ, পাৰ্ট এটা হয় আৰু। মানে, বন্ধুত্ব চবক কে লাগে, দৰকাৰ হয়, চবৰে দৰকাৰ হয়। তা সময়ত জীৱনৰ অ', বন্ধুত্বতো এনেকে ছোৱালী লীৰ ছোৱালীৰ লগতে হ'ব লাগিব বা ল'ৰা লৰাৰ লগতে হ'ব-ল-হ'ব লাগিব তেনেকুৱা একো কথা নাই আৰু। মানে ছোৱালী আৰু ল'ৰাও বন্ধু বান্ধৱী হ'ব পাৰে। বা ল'ৰা ল'ৰাও হ'ব পাৰে বা ছোৱালী আৰু ছোৱালীও হয়। তেনেকেও হ'ব পাৰে। সেইটো মানে, এ, লিংগটো ইম্পৰ্টেণ্ট নহয়। হয় আৰু। বন্ধুত্বৰ মাজত। কিন্তু, কিমান খিনি মানে বুজ-বুজিব পাৰে এজনে এজনক, সেইটোহে বেছি ইম্পৰ্টেণ্ট হয়।
হয়, নিশ্চয়।
ত', আপোনাৰ তেনেকা ভাল বন্ধু, মানে যিটো আমি বেষ্ট ফ্ৰেণ্ড বুলি কওঁ, প্ৰিয় বন্ধু আছে নে নাই?
হয় হয় হয়, মোৰ তেনেকুৱা বেষ্ট ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড বুলি ক'ব মানে তেনেকুৱা উম তেনেকুৱা নাই আৰু ম মানে কি হ'ল? মানে স্কুলৰ টাইমত এজনী বান্ধৱী আছিলে। তাই বহুত ভাল ফ্ৰেণ্ড আছিলে, তেতিয়াৰ বেষ্ট ফ্ৰেণ্ড ত' কলেজৰ টাইমত আৰু নতুন লগোৰ বান্ধৱী পালো। সিহঁতও মোৰ ভাল ফ্ৰেণ্ড হয়। তাৰ পিছত ইউনিভাৰ্চিটি তটো আৰু আকৌ নতুন বান্ধৱী বন্ধু বান্ধৱী পালোঁ। সিহঁতো ভাল ফ্ৰেণ্ড হয়। ত মানে মোৰ মোৰ ক্ষেত্ৰত মানে এনেকে এজন বেছ ফ্ৰেণ্ড বুলি ক'বলে তেনেকুৱা নাই মানে বহুত কেইজনীয়ে ভাল ভাল বন্ধু বান্ধৱী আ আছে। মানে সিহত সিহঁত মানে গোটেই কিইজনিয়ে মোৰ কাৰণে সমান হয় আৰু মানে চবকে মই সমানে ভাল পাওঁ। আৰু সিহঁতেও মোক মানে সমানে ভাল পায় আৰু যথেষ্ট মোক হেৰিও কৰে হেল্পও কৰে। ত' সেইটোয়ে আৰু বন্ধুত্ব ত টো এনেকুৱা এটা বস্তু হয় মানে যোনটো মানে চবৰে দৰকাৰ হয় জীৱনত। কাৰণ চবৰে জীৱনত কিছুমান প্ৰব্লেম আহে হয়নে? কেতিয়াবা আমি বহুত ডিপ্ৰেচনো ভোগ কৰোন যাই দিও বুক কৰোঁ। কাচ আামাৰ নিজৰ প্ৰব্লেম বোৰ শ্বেয়াৰ কৰিব খোজোঁ। তেতিয়া বন্ধুক আমি কৰিব বাম। বন্ধু বা বান্ধৱীকে আমি এইবোৰ শ্বেয়াৰ কৰিব পাৰো চব আমি আমাৰ জীৱনৰ মা দেউতাকো শ্বেয়াৰ কৰিব নোৱাৰো বা ঘৰৰ মানুহৰ লগতো শ্বেয়াৰ কৰিব কিন্তু সেইখিনি বস্তু আমি সেইখিনি কথা আমি বন্ধু বা বান্ধীক শ্বেয়াৰ কৰিব পাৰো হয়নে। ত সিহঁতো আমাৰ। জীৱনত এটা বহুত ডাঙৰ ৰল প্লে কৰে আৰু।
প্ৰিয় প্ৰিয় বন্ধু। ককলৰ ভিতৰত কেতিয়াবা ভাঙনৰ সৃষ্টি হ'ব পাৰে নে যুগমীয়া হৈ থাকি যায় আপোনাৰ দৃষ্টিত।
হয় সেইটো হ'ব পাৰে কেতিয়াবা তেনেকুৱা চিটুৱে্যন আহিব পাৰে উম। যেনে মিছ আণ্ডাৰষ্টেণ্ডিং বাগে হ'ব পাৰে আৰু ত' সেইটো ইমান ডাঙৰ কথা নহয় আৰু কেতিয়াবা তেনেকুৱা মিছ আণ্ডাৰষ্টেণ্ডিং আহিবও পাৰে কিন্তু যদি আচল বন্ধু হয়। এতিয়া নিশ্চয় এটা টাইমত
এইেই ফুলবূজা ফুলবোজ ফুল বুজাবুজি কৰ নে দুজনৰ মাজতে বহিকিনে সমাধান ও কৰিব পাৰে যদি মিচআনণ্ডাৰষ্ঠেনিং আহে যদি সঁচাকে প্ৰিয় বন্ধু হয়।
অ তেতিয়াহলে নিজে এনেকে ভালকে সমাধান কৰিব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিংখিনি। সেইটোয়ে ভাবো। ভ মই যদি এজন আচল বন্ধুৱে কেতিয়াও মানে তেনেকে উ মানে বন্ধুত্বটো শেষ হৈ নাযায় আৰু এজন আচল বন্ধুৰ লগত সদায়ে থাকি যায় বস্তু খিনি কেতিয়াবা যদিও কিবা এনেকে প্ৰব্লেম হয় সেইটো পিছত সমাধান হৈয়ে যায় এটা সময়ত জীৱনত।
হয় আমি এ আমি সেই বন্ধুত্বৰ বিষয়ে সৰুতে পঢ়িছিলো কাৰণ মই অসমীয়া মাধ্যমৰ। বোৱাৰী হিচাপত কৈছো অসমীয়া মাধ্যমত মই আমি কৰোতে ক্লাছ প়না ক্লা ফাইভ থাকোতে পঢিছিলো এই দুজন নলে গ'লে লগা বন্ধু আছিলে ন আ যেতিয়া ভাল আহিলে এজন মাটিত বাগৰি দিলে আৰু এজনে গছৰ তলত উঠিলে আৰু সেই গছৰ তলত উঠা যেন আহি কিনি এই আ মাটিত শুই থকা বন্ধুজনক সুধিলে। যে ভালুকে আপোনাৰ কাণত ফোচ ফুছাই কি কলে বুলি
হয়, হয়। সেইটোৱেই মানে মন্ধটোতো বহু
তেনেককা যদি বন্ধু হয় বিপদ সময়ত যদি হয় বি বিপদ সময়ত যদি এৰি পলাই বন্ধুজন তেতিয়া সঁচা বন্ধু হবনে বাৰু?
উম, তেনেকে যদি সেইটো তেনেকুৱা সময়ত যদি মানে বন্ধুৱে যদি এৰি যায় তেতিয়াহ'লে তেওঁ বন্ধু হ'ব হবই নোৱাৰে হয় নে?
হয়।
মই সেইটোয়ে ভাবো আৰু যদি মানে তেনেকুৱা
স্কুলীয়া জীৱন বা কলেজীয়া জীৱনত বন্ধুত্ব বন্ধু কৰা তেনে কিবা এটা বহুত মানে উম যত নেকি আপুনি কেতিয়াও আশা কৰা নাছিলে তেনেকে এটা স কেতিয়াবা এচিভ কৰিছে নে বা পাই চেনে
অ', তেনেকুৱা স্কুল দিয়া টাইমত তেনে
আপোনাৰ, আপোনাৰ তেনেকুৱা সমস্যা হোৱা নাই সেইকাৰণে আপুনি পোৱা নাই হয় ন?
হয়, হয়, হয় আৰু যিহেতু স্কুল‌ হয়, হয়, আৰু যিহেতু স্কুল‌ৰ টাইমত বহুত সৰু আছিলো তো, তেনেকোৱা হেৰি লে, কিন্তু কলেজৰ টাইমত তেনেকুৱা হৈছিলে। মানে কি তিয়াবা ব বহুত মেটেলি ষ্ট্ৰেছ হৈ যাওঁ বা এনজাইটি ডিপ্ৰেচন টাইপো হয়, তেতিয়া কিন্তু উম, মই সেইটো সময়ত কিন্তু মোৰ বন্ধু বা বান্ধৱী খিনিকে ওচৰত পাইছোঁ আৰু। সিহঁতে বহুত মানে বহুতখিনি সহায় কৰিছে আৰু সেইটো সমচ সাৰ পৰা ওলাই আহিবলে।
কোনটো, কোনটো, কোনটো সময়? কোনটো সময় বেছি ভাল আছিলে বাৰু? আ, এ, স্কুলীয়া, স্কুলীয়া বন্ধুতো বেছি ভাল আছিলে নে? কলেজীয়া বন্ধুতো বেছ ব ভাল আছিলে, স্কুলীয়া মোৰ হিচাপত মই, মই যিমান দূৰ অ' মানে আ আ, পালোঁ স্কু-স্কুলীয়া জীৱনৰ বন্ধুটো টো বেছি মধুৰ হয় ন?
হয়, হয়। স্কুলৰটো লগত মানে বেলেগৰ তুলনা কৰিব নোৱাৰি আৰু কাৰণ তেতিয়া আমাৰ জীৱনৰ প্ৰথম, প্ৰথম বন্ধুৱে আমি বন্ধু বা বান্ধৱীয়ে আমি স্কুলত পাওঁ হয়নে। ত' সেইটোৰ এটা বেলেগে উম অনুভৱ আৰু। বেলেগে সম্পৰ্কস্থুলীয়া বন্ধু-বান্ধৱীৰ লগত।
এতিয়া আপুনি মনত পৰে নে হাই-হাই স্কুলীয়া বন্ধু বান্ধৱীৰ বা ল'ৰালি কালৰ সেই বন্ধু বান্ধৱীবোৰক আপুনি মনত পৰেনে?
হয়-হয় বহুত মনত পৰে ওচৰত মোৰ মোৰ ওচৰত নাই মোৰ আচলতে স্কুলত দেউতা চাকৰি কৰিছিলে কাৰণ মই মানে স্কুল বহুত দূৰত কৰি মানে হে কৰিছো স্কুলতো বহুত দূৰত আছে। মোৰ মানে বহুত দূৰত পঢ়িছিলো। ত' মোৰ মানে সিহঁত ৰ লগত এতিয়া মানে বহুত বছৰে হৈ গ'ল তিনি চাৰি বছৰ হৈ গ'ল লগ পোৱা নাই কিন্তু মানে মোৰ উ ইষ্টাগ্ৰাম ফেচবুকৰ থ্ৰুদি মোৰ কানেকশ্যন এতিয়াও আছে। সিহঁতৰ লগত, মাজে-মাজে কথা হোৱাটচ এপটো ত' তেনেকেই আৰু কথা পাতিলে মনত পৰে স্কুলিয়া দিনবোৰ। উম কিমান মধুৰ আছিলে। আৰু সেইবোৰো মনত পৰে আমি কি-কি কৰিছিলো।
কালৰ বা খ খেল ধেমালি কৰা।
হয়-হয় যেতিয়া মানে কথা পাতিব ধৰো তেতিয়াও শেষ হৈ নাযায়ো মানে কথা পাতিয়ে থকা যায়।
কোনটো ভাল আাছিলে সেই স্কুলীয়া জীৱনতটো ভাল আছিলে নে-নে বৰ্তমানৰ জীৱনতটো ভাল।
অ বৰ্তমানতো কৰি ক'ব নোৱাৰো কাৰণ স্কুলীয়া জীৱনতো বেলেগে আছিলে।
বেলেগ আছিল না মধুৰ আছিলে টেনচন ফ্ৰী আছিলে টেনচন নাথাকে একো বাৰ্ডেন নাথাকে। আৰু বহি জগতৰ লগত ইমান চিনাকি নহয়।
হয়-হয়-হয় সেইটোৱে। তাকেই সেইটোৱে স্ মানে বন্ধুত্ব বহুত জৰুৰী হয় আৰু। আমাৰ জীৱনত, মানে যিমানখিনি আমাৰ উম পৰিয়াল
আগলৈ আপুনি ভ মই আৰু ভৱিষ্যতে জীৱনত ভাল এটা প্ৰিয় বন্ধু ব বনাই লওঁ বা লওঁ।
হয় হয় মইটো বিচাৰোৱেই যিমান মানে বন্ধু বান্ধৱী পাও সিমানে ভাল হয় আমাৰ কাৰণে ত' মই যদি আ আগলেও আৰু কেতিয়াবা তেনেকে সম্পৰ্ক গঢ়িব পাৰো কাৰোবাৰ লগত ত' মই নিশ্চয় গঢ়িম নিশ্চয় এনে বন্ধু বা বান্ধৱী এনেকে বনাম আৰু কাৰণ আমাৰ আৰু আমাৰ জীৱনত প্ৰত্যেকটো সময়তে নতুন নতুন বন্ধু বান্ধৱী আহিয়ে থাকে হয় হয় আপো মইয়ো সেইটোয়ে আশা